অ। তোমাৰ আলা পাইছো।
অ-অ তাকে।
তোমাৰটো আজি নে পৰীক্ষা আছিলে হবলা মই জনাত।
অঁ মোৰ নেটৰ পৰীক্ষা আছিলে আজি। মোৰ সেই ছাবজেক্ট দিছিলোঁ, কিন্তু দুটাত দুটাত মাষ্টাৰ্ছ কৰা আছিলতো এডুকেশ্যন আৰু ইংলিছৰ। ইংলিছটো হা মই দিছিলোঁ, সেই এডুকেশ্যনটোত মানে ইংলিছটোতো আগতে দিছিলোঁ। ইংলিছটোতো হেৰি হয়, মানে আবেগ হয়। আৰু ভালকে পঢ়িব লাগে। কিন্তু কথা হ'ল এডুকেশ্যনত এপ্লাই কৰিলো- তাৰপিছত দিব যাম বুলি সাজুৱে আছিলোঁ আৰু।
অ।
হল নহয় ঘটনা এটা।
কি হল?
হে মানে ভাবা নাই আৰু এনেকোৱা ঘটনা এটা হ'ল। এই গাড়ীখন গাড়ীখনৰ হেৰি কুলেণ্ট লিক কৰিলে মানে, সেউজীয়া সেউজীয়া কিবা পানী ওলাই থাকে। গাড়ীখনৰ পৰা। তাৰ পাছত আৰু পিছত গম পালে একেটা চালে। চাওঁতে গম পালে কুলেণ্ট গাড়ীখনৰ কুলেণ্ট লিক কৰিছে। সেইটো আকৌ ডাঙৰ কথা। মেইন বস্তু, অলপ ওলাই যোৱাৰ লগে লগে গাডী হয়টো ৰখি যাব গৰম হৈ পেলাই তাৰপিছত হয়তো নহ'লে বেলেগ কিবা ঘটনাও কিবা বেয়া ঘটনা হৈ যাব পাৰে। কালি মানে এ কেনেকৈ গম পোৱা গম পোৱা গ'ল জানানে? এই মোৰ এয়া শহুৰৰ মানে কিবা সেয়া পডকাষ্ট এটা কৰিব যাবও ওলাইছিলো পডকাষ্টটো কৰিব যাব ওলাওঁতে
সেয়ে এখেতে অকণমান অফিচৰ পৰা সোনকালে আহিছে, আহি পেলাই মানে সেই গাড়ীখন দি লৈ যাব লৈছিলে। চানমাৰীলৈকে। তাৰপিছত লৈ যাব লগলে দেখিছোঁ গেট মাৰিব কাৰে মই ওলাই গৈছিলোঁ আৰু, গেট মাৰিবৰ কাৰণে ওলাই যাওঁতে দেখিছোঁ সেই সেউজীয়া সেউজীয়া কিবা গাড়ীখনৰ পৰা ওলাই গৈছে, তাৰ পাছত সেনেকে যাবগৈ লৈছে একো নাই বনাই বুলি মই বোলো গ ওলাই আহা আহাচোন গাড়ীখনৰ পৰা চোৱা সেইটো কি বস্তু হৈছে তাৰপাছত ওলাই আহি পেলাই চালে ওলাই আহি পেলাই চাওঁতে সেউজীয়া সেউজীয়া পানী গোটেই গাড়ীৰ পৰা
মানে কি আগতে সেইবোৰ চোৱা নাছিল নেকি ভালকে, আগতে তো ৰিপেয়াৰ কৰা
কিমান বাৰ গাড়ী ভাল কৰিছে কিমান এই গাড়ীখন বুঢ়া হ'ল মানে। গাড়ীখন বুঢ়া হ'ল সেইখনৰ দহ বছৰ আমাৰ গাড়ীখনৰ লগত একেই দহ বছৰ হৈছে ভেলীডিটি গৈছে। তাৰপিছত মাল সাতাইছ নে ত্ৰিছ এতিয়াই নোৱাৰিম নহয় কিমান অসুবিধা আক সাতাই সাতাইছ নে ত্ৰিছ হাজাৰ টকা দি পেলাই গাড়ীখন ভাল কৰা গ'ল একেবাৰে বোলে গোটেই একদম চকচকীয়া কৰি দিলে বোলে গাড়ী, তাৰপিছত গাড়ীখনতো ইমান ইউজো নহয় তেখেতৰ এই হেৰি যে বেচি যায় তেলৰ পইচা যে
উম
গাড়ীখন দি অফিচ অহা যোৱা কৰিলে বহুত পইচা যায়তো সেইকাৰণে বাইকেৰে অহা যোৱা কৰে মানে। গাড়ীখন সেই
কৰে নে নকৰে?
নতুন বাইকখনে চলাই যায় মানে সেই বাইকখনে চলাই যায় বাইকত ইমান তেল নাযায় যে, খৰচটো কম হয়। সেইকাৰণে মানে গাড়ী নিনিয়ে গাড়ী একেবাৰে কেতিয়াবা অগত্যা হ'লেহে নিয়ে মানে বৰষুণ পৰিলে।
এ সৰু সুৰা জেগাত যাবলৈ হ'লে বাইকখন নিয়াই ভাল কাৰণ এ যাম বিলাক বেছিয়ে ন গুৱাহাটী
বাইকখনেই নিয়ে গাড়ী কমাই দিলে আৰু মানে ইমান ঘূৰি ফুৰিবলৈ নাপায় নহয়। অফিচটো খটীয়ে কৰিব নোৱাৰে, তাৰপিছত আৰু সেই গা খন লৈ পেলাই ওলাই গৈছিল গাড়ীখন ভাল কৰাৰ পিছতো ইমান বেয়া হ'ব নালাগে ন! কেতিয়াবা মোকহে আনিব যায়। মোকহে মৰিগাঁৱৰ পৰা আনিব যায়, তাৰপিছত সে দেখি পেলাই গাড়ীখন থৈ গ'ল, থৈ পেলাই বাইকেৰে নতুন বাইক খনেৰে গুচি গল, পুৰণা গাড়ী খন লোৱা নাই দেই নতুন বাইকখনেৰে গুচি গ'ল, যোৱাৰ পাছতে আৰু এতিয়াতো উপায় নাই মইতো। উবাৰ লৈ পেলাই যাব নোৱাৰোঁ আজি।
অ, নোৱাৰি নহয় এনেকুৱা গাঁৱত আৰু উবেৰ লৈ যাবলৈ, উবেৰ খনে কেনেকুৱা জোৰত চলাই ঠিক নাই ন, নিজে চলোৱা বেলেগ কথা।
অঁ অঁ এতিয়াতো সেই। প্ৰেগনেঞ্চি নমাহ চলি আছে, মই এতিয়া উবেৰত যাবও নোৱাৰিম বেলেগক। ক'বও নোৱাৰিম লাহেকে চলাওঁক্ বুলি, সেইটো কাৰণে আৰু। লাষ্টত কালিত এও ক'লে পঢ়া শুনাও তো হোৱা নাই তোমাৰ। মই বোলো নাই হোৱা। থাকক নহ'লে আৰু।
আকৌ ডিচেম্বৰ হ'ব নহয়, ডিচেম্বৰৰ কাৰণে পঢ়িলে ভালকে আৰু দিব।
মই তেনেকেই ভাবিছোঁ, মোকতো আৰু এজনী কলিগ চন্দামিতা বুলি কয় যে
নহয় ন, তেতিয়া আৰু চব। গোটেইখিনি কাম খিনি আজৰি হ'ব আৰু তেতিয়া আৰু পাৰিবি
হ'ব কিন্তু কিছুমানে মোক হাঁহে যে বাচ্ছা হোৱাৰ পিছত কেনেকৈ পঢ়ি টো। এনেকৈ পঢ়িবা টোপনি ক্ষতি হয় তোমাৰ। বাচ্ছা হোৱাৰ পিছত কেনেকৈ পৰিবা বোলে তোমাৰ হেৰি হ'ব এই আমাৰ টোপনিৰ প্ৰতি মানে কি অৱস্থা হয়। দেখা যাব নহয় তোমাৰো ই প্লেন তাৰানে গাড়ী শিকাৰো প্লেন এটা ক কৰি থৈ দিছোঁ আৰু নেটৰীক্ষ দি বুলো মই প্লেন এটা কৰি থৈছোঁ।
অঁ।
কৰাৰ কাৰণ আছে। মই দেখিছোঁ তেনেকৈ কেনেকৈ আৰু লগৰ নিশা নিশাহাতক দে শিকিছোঁ সেনেকেই বাচ্ছা হোৱাৰ পিছতে মাকহঁতক মাহহঁতক অকণমান অকণমান বেলেগলৈ আহাচোন মহঁতক অকণ বেলেগ বলে আহা মাহৰক দি থৈ আহে। আচ্ছা দি পেলাই মানে পঢ়ি পঢ়ি এ চি এছো হৈছে।
অ বহুত মানে কোনবাই চম্ভালিলেহে হ'ব আৰু তেনেকে নহ'লে অকলে।
অ, মই মানে আশা এটা কৰি থৈ দিছো কিবা এটা হ'ব বুলি মই সদায়। টোৱে ভাবো নিগেটিভ নাভাবো, বাচ্ছাটো ই আমনি কৰি কিবা কিবি মই ভাবাই নাই পতি ক্ষতি কৰিব কিজানি ভাল হয় বহুত, ভালকে হয় কিজানি ভাল হয় বহুত। মানুহে কয় আছে তাৰ যদি অপজিতটো উল্টো হয় যদি মই সেইটো মই সদায় পজিটিভটো ভাবোঁ মানে, ভাবি পেলাই মই এইকেইটা মই কৰিম। কৰিম বুলি থৈ দিছোঁ, তাৰপিছত এই চন্দামিতাই আকৌ মোক লগ ধৰি আছে ব'লা ব'লা এইটো ন উবেৰত যাওঁ। পৰা নহ ব'লো উবেৰত ইমান দাম তুমি অলপ অলপ বেলেগ ঠাইলৈ আহাচোন।
তাৰ মানে বহুত দিগদাৰ কৰিছে, আমাৰ এই নীল নামৰ ল'ৰাটো যে। একে অত্যাচাৰী মানুহ আহিছে যে, একে তিয় বাখৰ লগাই আছে একদম
অ অ, কথাবিলাক ভালকে শুনা নাই যে।
এ বহুত চিবাখৰ মানুহো কোনোবা আহিছে যে তাৰমানে আমাৰ এই এ। বস্তু বিলাক খুব বেয়া হ'ব ধৰিছে দেই, এ ধৰি লোৱা এতিয়া। টিভি টো যে, টিভি কিবা এটা চাৰ্কিট নে কি গৈছে মই গম নাপ নাপাওঁ। এ, তাৰছত সে আৰু ভাল কৰা গ'ল এবাৰ দুহেজাৰ মান গলেই ধৰি লোৱা এতিয়া আকৌ বেয়া হৈ গ'ল লগে লগে পিছদিনাখন অ সেয়া মানুহ আনিছে। এতিয়া ঠিকেই হয় নে নহয় নাজানো আৰু।
আৰু যে হেৰিতটো ৱাচিং মেচিনটো বেয়া হৈ
ৱাচিং মেচিনটোহে ঠিক কৰিলো এই সেই মাজতে আনি পেলাই মানুহ। এতিয়া চলিছে এতিয়া ভালকে চলিছে কিবা এ ধুই পালো বাৰু
অ অ সেইটো সদায় সদায় থে হ'ল ক'ত কি হৈছে নহ'লে? অলপমান সদায় সদায় চাফ চিকুণ কৰি ধম প্ৰথমকৈ মানে কাপোৰ চাপোৰটো জোকাৰি মানে যাতে তাতে নিগনি বাহ হ'ব নোৱাৰে সেইটো কৰিলে হল।
এই নিগনি মানে উৎপাতটো ইমানেই বেছি হৈছে তোমাৰ ফ্ৰিজৰ ভিতৰতোনো তলত সোমাই থাকে। কেনে মানে খেৰৰ নিচিনা গোটা গোটাই পেলাই ততে পোৱালি হৈছিলে সেইসোপা পেলালে বাৰু দেউতা
একো ব্যৱস্থা কৰিব পৰা নাযায় নেকি?
ব্যৱস্থা কৰিবলৈ
তাৰপিছত শুনাচোন মই আৰু নেটৰ কথাটো কওঁ
অ কোৱা
তাৰপিছত সেই মোক নালাগে বুলি ক'লে ইমান পঢ়া শুনাও হোৱা নাই ম লগতে মানে মোবাইল বেলেগ বেলেগ কামো কৰি আছিলোঁ মই চেমিনাৰ পেপাৰখনৰ কাম কৰি আছিলোঁ আক কিব এক্সন ৰিচাৰছ এটা কৰিব লাগ লে সেইটো সেইটো কৰিলোঁ কৰোঁতে কৰোঁতে হা
সেইখিনি চেমিনাৰ পেপাৰৰ কামখিনি হ'ল নে নাই
ইজিলি কৰিলোঁ আৰু এখেতকো কৰিব দিলোঁ মইয়ো কৰিলোঁ কৰি কান্দি কুটি কান্দি কুটি শুলচষ্টুল গোটেই গম পায় ঘৰত
অ
মই যে হেৰি কৰিছোঁ গালি পাৰিছোঁ যে বেলেগক ওচৰত আস মন মনত বাস কৰিব দি বেলেগক লিখিব দিয়াৰ কথা কৈছিলে তাৰপিছত বেলেগে কৰিল সেয়া বোলো আজি দুদিনত আমাৰ হৈ গ'ল হেঁতেন কালি চালি পাৰিলোঁ তাৰপিছত দুইটাই মিলিজুলি নেকি দিলোঁ আৰু যিহে হ'ব আৰু তথাপিও মানে মই ভাবি আছিলোঁ যদি নেটটো নেটটোতো নহ'বগৈ এতিয়া পঢ়া শুনা নাই আমি এপ্লাই কৰা কিমান দিন হৈছিলোঁ একমাহমান হৈছে নেকি
হয় নেকি একমাহমান হৈছে নেকি
কিন্তু বহুত কাম ওলাল একেলগে এতিয়া মোৰ হ'ল মোৰ ছুটি ছুটি ল'ব সময় হ'ল ন কেনেকৈ চব কাম মই মানে শেষ কৰি আহোঁ নিপটাই আহোঁ সেইটো হ'ল ন হোৱা কাৰণে মানে এটা এটাকে কাম চম্ভালি চম্ভালি মোৰ একো পঢ়া নহ'ল একো পঢ়া নহ'ল
তুমি সেই বস এখোপা মানত লগাই লব নালাগে সেই দিগদাৰ এটা মানত লগালে ভাল যদি তুমি এ এ জালত এখোপা মান মাছ ধৰিব লোৱা তেতিয়াহলে এটাও নোধ নহব
সেয়া এটা হোৱালো সেইটো কাৰণে পেপাৰখন দিলোঁ নহ'লে মোৰ মনটো বে লাগিলেতেন এতিয়া মই নেটো নিদিলোঁ মই পেপাৰখনো দিব নোৱাৰোঁ তেতিয়া বেয়া লাগিলেঁতেন কিন্তু এটা কৰিহে এৰিলোঁ মানে
অ তোমাৰো মানে পইচা মই দিব নোৱাৰা গতিটো তোমাৰ সে একেই গতি হ'ল আও
একেই গতি হ'ল একেই গতি হ'ল কিন্তু ম মই এনেই ভাবি থৈ দিছিলোঁ আৰু এখেতকো কৈ থৈ দিছিলোঁ লৈ যাবা মোক দিম আৰু কিবা এটা তুমি আহি পেলাই অফিচ যাবা কিন্তু গাড়ীখনে কেনালগালে যে তাৰপিছত আজি আকৌ সোনকালে ওলাই গৈছে এখেতেৰ অফিচ কিহৰ কাৰণে নাজিনো নাই
হয়
একে ভাত পানী খাই ওলাই গৈছে মানে গাড়ীখন গাড়ীখন যটীয়াতে দেখাব দেখাই কৰিলে আকৌ সেইটো ভাল কৰোঁতে গাড়ীখন দি যাম বুলি ভাবিছিলে
অ
দি যাম ভাবিছিলে দুই তিনিণ্টা লাগিব বুলি তাৰপাছতে ঘৰৰ মানুহে কলে নালাগে দি যাবলে একেবাৰে গাড়ীখন নিজে তিনিণ্টা বহি কৰিলে একেবাৰে অফিচ গুচি যাবা তেনেকে পিছৰ চিফটো আফ্টানোন চিফটেই হ'বগৈ সেইখন ঠাইতে ভাল ওলাই গ'ল গৈ টাইমটো লাগিব একেবাৰে ওলাই যাব গৈ অফিচ খাই বৈ গৈছে
তাৰমানে দেখাই কৰিলৈ হে যাব।
অঁ
তাৰমানে গাড়ীবিলাকৰ এৰি থৈ যাব নেলাগে যে বডী পাৰ্টচ বিলাক চেঞ্জ কৰি দিব পাৰে টো
গাড়ীখনৰ গোটেই অৰ্গেন নষ্ট হৈ গৈছে গম পাইছা
কিবা বেয়া বস্তু দিছে এতিয়া ছেকেণ্ড হেণ্ড বস্তু-
অৰ্গেন নষ্ট বেয়া বেমাৰ হৈছে আৰু এইখন গাড়ী আও বেছিদিন নহ'ব আও
এ তোমালোকে বহুত জেগাতে যোৱা যায় ন আমাৰ ইমান যোৱা নাযায় যে।
অঁ সেইটোৱে বহুত উম বহুত- হাজাৰ কিলোমিটাৰ গ'লটো সেইটো কাৰণে এনেকুৱা। এতিয়া বেমাৰ হব বেমাৰ ওলায়ে থাকে মানে-
ওলাবই আৰু দূৰ বাটত বহুত যোৱা যায় যে সেইকাৰণে হ'বই।
তাকে এতিয়া ইমান ওলাই থাকিলে পইচা বহুত এনেই এনে খৰচ হৈ থাকে বেলেগ বেলেগ খৰ চতো আছেই হ'ব দিয়া বাৰু ৰাখিছোঁ আজি বেলেগ কাম আছে। হ'ব দিয়া হ'ব দিয়া উম